নমস।
হেল্ল'।
নমস্কাৰ।
নমস্কাৰ। সতাদ।
কি কৰিছে। হে।
এ অলপ অলপ।
খবৰ খাতি ভাল? এইবোলো খবৰ খাতি ভাল।
হয় ভালেই ভালেই।
অ।
এয়া।
হা কওক। হয় কওক।
আপোনাৰ।
হয়।
হেল্ল'। পিছে আপুনি কলো পদ এটা খালী আছিলে মানে।
উ কামটো কি আছিল মানে হয় কওক।
আমি। তাপ বনোৱা হয়। খাই চকী বনোৱা হয় টেবুল বনোৱা হয়। এয়া মানে আমাৰ কাঠৰ তেনেকুৱা মানে। আছে মানে আমি ভাবি আছো যে টাউনৰ এখন দোকান এখন দিম বুলি। তুমি তাত মানে কি কয় কেচ কাউণ্টাৰত বহিব লাগে।
অঁ ঠিকে আছে বাৰু এতিয়া আপুনি ভাল কাম এটা কাৰণেই গৈছে।
উম পিছে তুমি কিবা বেলেগ কাম কৰি আছিলা নেকি?
নাই নাই মই এইকেইদিন ফ্ৰীতে আছো‌ আপুনি কওক খালি কি কি কৰিব লাগে।
অঁ সেয়াই তুমি আৰু পইচাঁ খিনি লব লাগে আৰু কিমান এদিনত পইচা পাইছে সেয়া হিচাপ ৰাখি মোক দিলেই হ'ল আৰু উম পিছে তোমাৰ অসুবিধা নাই নহয় আ তুমি কেতিয়াবা কৈ অ তুমি পিছে কেতিয়াবা কৰিব পাৰাবা
আপুনি এটা ডেট দিয়ক মোক নহ'লে
উম তুমি যদি কালি যদি তোমাৰ কাম নাই তেনে তুমি এপাক ক চাই য তিয়াবা সেই বস্তুবিলাক
হয় হয় মই যদি টাইম পাওঁ এপাক যাম দিয়ক আপোনাৰ ওচৰলৈ চামগৈ
পিছে তোমালোকৰ এইফালে এনেই কাঠৰ এনেকে বাৰু সস্তাত ক'ত পোৱা যায় এনে তুমি জানা নেকি বাৰু?
এনেকুৱা এইফালেতো আমাৰ পোৱাটো নাযাব ইমান সম্ভৱ নহয়
উম মানে আমাৰ মই এজেগা পৰা কিনিছো তাত মানে অলপ দামতটো বেছি মানে
হয়
সেইকাৰণে মানে আপোনাৰ সস্তাত হোৱা হয় আমাৰ লাভ হ'ল হয়
অঁ মই মোৰ তো এজন চিনাকী আছে তেখেতৰ নম্বৰটো মই তোমাক দিম
উম হয়।
হয় তেনেহ'লে লগত আপুনি কথা পাতি ল'ব‌।
উম ঠিকে আছে বাৰু তেনেহলে,
হয়।
উম পিছে ত আৰু তোমাৰ কিছু কিবা ব্যৱসায়ৰ বিষয়ে তুমি জানা নেকি বাৰু যি আমি তাৰ ওপৰত মিলি দুইয়ো বন্ধু একেলগে কৰিব পাৰিম।
এনেকুৱা ব্যৱসায় বুলি ক'ব গ'লে এখন আমি দোকান খুলিব পাওঁ বুজিছে এখন ব্ৰইলাৰ ফাৰ্ম।
অঁ সেইটো তুমি ভাল কথা কৈছা বাৰু পিছে তুমি বইলাৰ কাট, অ অ। বইলাৰ এনে কাটিব জানানে নাই?
হয় হয় হয়, বইলাৰ ব্যৱসায় এটা
উম পিছে তোমালোকৰ সিফালে এনে বইলাৰৰ দোকান‌ কান আছে নে নাই?
বহুত। বহুত প্ৰায়ভাগে কম আছে মানে এইফালে সেইকাৰণে মই এই বিজনেছটোৰ কথা কৈছোঁ আপোনাক। হেল্ল'।
হেল্ল', শুনিছে নে নাই?
হেল্ল'।
অ'।
এ পিছে হেৰি আমি দকা পালা থাকিব লাগিব, দা এখন থাকিব লাগিব কাটিবলে এইটো দিব ন?
হয়।
উম। পিছে বইলাৰতটো আমি সস্তাত তোমাৰ কি বুলি কয় গোটা মুৰ্গীয়ে লৈ আহিব লাগিব‌ ন যত পাও আমি? উম পিছে তুমি কিবা এটা য মই কিবা এটা দি মেলি দোকানখন পৰহি মানৰ পৰা আৰম্ভ কৰি দিওঁ, কালি তোমাৰ দোকানখন টিং চিং দি লাইট চাইট দি বি যোগাৰ বিলাক দিও।
হয় পাৰি পৰহি মানৰ পৰা আৰম্ভ কৰিবলৈ।
উম, পিছে তুমি ভালেই ভাবিছা বাৰু। কি বইলাৰে কটিম বুলি ভাবিছা নে লোকেলো কাটিবা?
মোৰ মতে ব্ৰইলাৰো কাটিব পাৰি লোকেল মুৰ্গী।
অ'।
উম। ঠিকে আছে বাৰু তেনেহলে। পিছে ঘৰৰ খবৰ ভা, পঢ়া শুনা মই পিছ অ পঢ়া শুনাই এতিয়া পিছে কৰা নাই। মই তোমাৰ এনে - এনেকে ব্যৱসায় কৰিম বুলিহে ভাবি আছিলোঁ। হাই ছেকেণ্ডেৰী পাছ কৰিলো বাৰু। মানে তোমাৰ লৰা মানুহ হাই ছেকেণ্ডৰী পাছ কৰি পিছত যদি লাইন লৈ পঢ়ে তেনেহলে লাভ। আছে এনেই মানে বি এ পঢ়ি মানে লাভ নাই মানে। ছোৱলীয়ে মানুহে পঢ়িব পাৰে ছোৱালী মানুহ পঢ়িলে লাভ আছে। ব্যৱসায় কৰিলে ভাল আছে।
অ ব্যৱসায়টো ভাল আছে বাৰু, ল'ৰা মানুহৰ জীৱনৰ কাৰণে বহুত ভাল।
পিছে তুমি কিবা পঢ়ি আছা নেকি বাৰু?
মই এতিয়া হায় ছেকেণ্ডীত ক্লিলিয়াৰ হল মই এইবাৰ দিছোঁ হায় ছেকেণ্ডাৰী।
অ পিছে হায় ছেকেণ্ডৰী কৰাৰ পিছত কি কৰিম বুলি ভাবিছা?
মই আই টি আই এডমিচন লগাইছো, তাৰপিছত এতিয়া পুলিচৰ আছাম পুলিচ, ‌এছ এছ চিৰ কাৰণে মই ইণ্টাৰভিউ চিটাৰভিউ এয়া দৌৰি কৰি আছোঁ।
উম! পিছে ভালে কৰিছা বাৰু।
হয়।
পিছে তুমি দৰা কৰা এই বিলাক কত কৰা তোমালোকৰ?
ইয়াতে ফিল্ড আছে আমাৰ তাতেই দৌৰোঁ।
এইখন তোমাৰ কেইশ মিটাৰ ফিল্ড হ'ব?
আপোনাৰ এইখন দুশ মিটাৰ ফিল্ড।
উম পিছে তুমি কি পাক কেই ধৰা।
মই দিনে সাত আঠ পাক মান দৌৰোঁ।
উ পিছে তুমি যে দৰা চৰি কৰি আহিম যে কি কোৱা ঘৰত।
ঘৰত আহি মানে ধুনীয়াকৈ এটা কল মানে ভাল ভাল বস্তু খাৰ প্ৰতিম হিচাপে।
উম তুমি পিছে মোৰ মতে বুট খাব পাৰা। ভিজাই থোৱা মগু খাব পাৰা।
উম
উম আৰু তোমাৰ এনাৰ্জি বাঢ়িবৰ কাৰণে তুমি গ্লুকন দি খাব।
অঁ অঁ হয় পাৰিব। খাওঁ মানে অলপ কমাই কম পৰিমাণে খাওঁ।
উম পিছে তুমি খালী ভৰি
নাই নাই জুতা পিন্ধি জুতা পিন্ধি।
অ
জুতা পিন্ধি, জুতা পিন্ধি, কি কয়
হে আপোনাৰ মাতো স্পষ্টকে অহা নাই। উম সাত আঠ পাককে দৌৰো।
পিছে টাইম চাই দৌৰা নে নে কি এনেই দৌৰা।
টাইম মেইনটেইন কৰি দৌৰো বাৰু মানে।
অহ এ এপ্লাইছে কে
কি কয়
তোমাৰ মানে এপ্লাই কৰা কিমানকে লয়
এইবিলাক কম্পিউটাৰ দোকানত যাব পাৰি আৰু তুমি ইউটিউবতো পাবা এইবোৰৰ বিষয়ে- যাই পেলাই কেনেক কৰে ইউটিউবত চাৰ্চ কৰিলে হয় ইউটিউবত আজিকালি বহুতো সুবিধা হৈ গ'ল চব বস্তু পাই।
এ বহুত শিক্ষান গ ত বহুতখিনি ব জানিব পাৰো
উম হম
উম পিছে ইউটিউবৰ বিষয়ে তুমি কিবা জানা।
ইউটিউবৰ মোৰ এটা চেনেল আছে মানে।
উম পিছে তুমি ভিডিঅ' চিডিঅ' দিয়া নিদিয়া হয়াত